হেল্ল'
হেল্ল'
হয় দাদা শুনিছেনে
অঁ অঁ শুনিছোঁ কোৱাচোন হেল্ল'
হয় দাদা শুনিছেনে?
অ শু শুনিছো শুনিছো কোৱাচোন ক' পৰা ক'লা হেল্ল'
আপোনাৰ মানে জুনিয়ৰ হম।
অঁ অঁ কওঁকচোন?
হয় মানে কি মই এইবাৰ হাই চেকেণ্ডৰী ফ্ৰাইনেল দিছো।
হয় হয়।
মই আশী শতাংশ পাই উত্তীৰ্ণ হৈছো।
হয় হয়, ক'ৰ পৰা ক'ৰ পৰা মানে তোমাৰ আমাৰ গাঁৱৰ স্কুলৰ পৰা হৈছে ন'?
হয় হয়। মই মানে হয়, হয়, মই মানে - এতিয়া মানে ভাবিছো- বি এ টো মই কি বিভাগ লৈ পঢ়িম আপোনাৰ পৰা অলপ মানে জানিব বিচাৰিলো?
কোনটো বিভাগত ভাল নম্বৰ আহিছিলে?
মোৰ আপোনাৰ মনোবিজ্ঞান আৰু শিক্ষাত।
অঁ হয় নেকি। মনোবিজ্ঞানত-
মনোবিজ্ঞানৰ আপোনাৰ নব্বৈ পাইছিলো।
হয় হয় আৰু শিক্ষাত কিমান পাইছিলা?
আপোনাৰ পঞ্চাশী পাইছিলো।
হয় হয় ঠিকে আছে বাৰু। ভাল নম্বৰে পাইছা তুমি পিছে তোমাৰ আমাৰ কলেজত তুমি আহিছিলা এডমিশ্যনৰ- এডমিশ্যনৰ কাৰণে?
হয় গৈছিলোঁ।
অঁ তেতিয়াহ'লে তুমি কি প্ৰথম প্ৰথম হেৰি নাপালা নেকি এডমিশ্যনতো?
হয় মানে মই যিকেইটা- ছাবজেক্টত- দি থৈছিলো সেইকেইটা মানে আপোনাৰ তাতে নাছিলে।
হয় হয়। উম' অঁ অঁ। ঠিকে আছে বাৰু। অঁ তুমি পিছে তুমি আজি আহিছা নেকি কলেজলৈ?
হয়, মই আজি যোৱা নাছিলো বাৰু।
অঁ অঁ আজি আহোতে মানে মই কলেজতে আছিলোঁ বাৰু সেইকাৰণে তোমাক ক'লোঁ কথাটো।
হয়, আপুনি কিমান টাইমৰ লৈকে আছে?
মই তোমাৰ দুই বজালৈকে আছো কলেজতে।
হয়, আপুনি মোক এনেকে ফোনতে কৈ দিব পাৰিব নেকি- কথাখিনি। মই তেতিয়া কাইলৈ মানে গ'লো হয়।
উম' ফোনত টো মানে চব কথা ক'ব পৰা নাযায় বাৰু কাৰণ তোমাৰ বহুত তোমাৰ মানে- চাইন টাইন কৰিব লগা হয় ন' কিছুমান বস্তু। কাৰণ ফোনতটো চব কথা নহ'ব। এতিয়া তোমাৰ এতিয়া মানে তুমি আজি এতিয়া অহা হেতেন ভাল আছিলে বাৰু।
হয় মই মানে এতিয়া অলপ অসুবিধাত আছো মানে যাবলৈ।
হয় হয় সেইটো বাৰো গম -
সেইকাৰণে পৰা নাই।
উম' উম' সেইটো মানে এতিয়া হেৰি তোমাৰ মে মেজৰ ক'ত ল'ম বুলি ভাবিছা?
হয় মই মেজৰ শিক্ষা বিভাগতে ল'ম বুলি ভাবি আছিলো।
শিক্ষা বিভাগত ন'
হয় হয়।
উম'উম' তোমাৰ হেৰি মনোবিজ্ঞান কিয় নোলোৱা?
মনোবিজ্ঞানত মানে আপোনাৰ- উম' যদি মই মনোবিজ্ঞানত পাওঁ তেনেহ'লে তাতো লৈ ল'ব পাৰো। কিন্তু তা'তে- নম্বৰ বিলাক, আৰু লাগিব বুলি শুনিছো।
নহয় মানে মই শুনা মতেতো মনোবিজ্ঞানত তোমাৰ বহুত পোৱালেই তোমাৰ, মানে ছিট খালী আগত আছে বহুতৰে। সেইকাৰণে তোমাক কথাটো ক'লোঁ। উমম কাৰণ ময়ো মানে এজন মনোবিজ্ঞানৰ ছাত্ৰ ন সেইকাৰণে তো মই কথাটো ক'লোঁ।
হয় হয় মই যদি, আহ চিট যদি পাওঁ তেনেহ'লে মই মনবিজ্ঞানতো ল'ব পাৰো।
হয় হয় মানে তোমাক মই কিহৰ কাৰণে ক'লো মানে, তোমাৰ শিক্ষা বিভাগতকৈ মনোবিজ্ঞান অলপ নম্বৰ অলপ হ'লেও বেছি আছে ন সেইকাৰণত মই কথাটো ক'লোঁ। উওম। পিছে তোমাৰ এতিয়া যদি দেআ যদি দেআ মেজৰ মনোবিজ্ঞানতে পোৱা মনোবিজ্ঞানতে ল'বা ন।
হয় হয়।
হয় হয় ন তেতিয়াহ'লে মই, এপাক তোমাৰ মই ওপৰত কথা কথা পাতি চাই।
হয়।
ম তোমাক জনাই আছোঁ বাৰু কাইলৈ, কাৰণ তুমি আজিতো আহিব নোৱাৰাই কিবা অসু- অসুবিধা কাৰণে।
হয়, এনে আপোনাৰ হয় কওকচোন।
পিছে তোমাৰ ঘৰ ক'ত আছিলে?
মোৰ ঘৰ আপোনাৰ এই তিনিআলিটোৰ কাষতে।
অ অ তাতে ন, মানে কলজৰ পৰা কলেজৰ পৰা কিমান দূৰ হ'ব তোমাৰ ঘৰলে।
কলেজৰ পৰা আপোনাৰ চাৰি কিলোমিটাৰ মান হ'ব।
চাৰি কিলোমিটাৰ হব ন কিহত আহা কলেজলে।
মই কলেজলৈ আপোনাৰ গাড়ীতে অহা যোৱা কৰি আছোঁ।
অঁ অঁ তুমিতো স্কুটি চিস্কুটি পাইছা চাগৈ ন।
হয় স্কুটি পামহে এবাৰ।
অঁ অঁ ঠিকে আছে বাৰু, পিছে তোমাৰ মনোবিজ্ঞানত। তুমি অকলে ল'বা নে তোমাৰ বান্ধৱীসকলেও কোনোবা ল'ব।
বান্ধৱী তেনেকে, ইমান মই এটা গম নাপাওঁ বাৰু।
তোমাৰ মানে যোনো, উম মনোবি যদি মানে মনোবিজ্ঞ। কোনবা এতিয়া আৰু, মানে ল'ব বিৰে তেতি মোৰ লগত মান য ম। মানে অলপ মিলাই দিব পাৰিম।
হয় হয় মই আপোনাৰ লগত যোগাযোগ কৰিব দিম।
উম উম কৰিব দিবা বাৰু।
হয়।
পিছে তোমাৰ এতিয়া হেৰি পা শতাংশ কিমান শতাংশ আছিলে তোমাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহোঁতে।
মোৰ আশী শতাংশ।
আশী শতাংশ ন।
হয়।
এতিয়া তোমাৰ হেৰি তোমাৰ। এনেই তুমি আৰু এইখন আমাৰ কলেজতে এপ্লাই কৰিছিলা নে আৰু কোৱা বেলেগতো কৰিছিলা।
হয় বেলেগ আৰু দুখনত কৰি থৈছিলোঁ।
অঁ বেলেগ আৰু দুখনৰ আবেদন কৰিছিলা ন। উম তাত কি তোমাৰ নাম অহা নাই নেকি?
হয় কি কলে।
তাত কি তোমাৰ নাম অহা নাই নেকি?
নাম আহিছে কিন্তু মই মানে যিকেইটা চাবজেক্ট বিচাৰিছো। সেইকেইটাত আহা নাই।
অ পিছে তুমি আমাৰ কলেজত এই তোমাৰ মনোবিজ্ঞানত তোমাৰ এটা মানে। পইচা দিব লগা হয় প্ৰত্যেক প্ৰত্যেক তোমাৰ ছমাহৰ মৰেমূৰে।
হয়, হয়, হয়, হয় গম পাওঁ এনেই হয়, হয় হয়, মানে মই মোৰ ভৱিষ্যতৰ কাৰণে পিছলৈ কি কৰিলে ভাল হ'ব?
তুমি যদি মনোবিজ্ঞানত পঢ়া তোমাৰ পিছলৈ তোমাৰ চাকৰিৰ কাৰণে ভালেই হ'ব বাৰু চাকৰিৰ কাৰণে বহুত ক্ষেত্ৰৰ পৰা আগবাঢ়ি যাব পাৰিবা। আৰু তোমাৰ যদি শিক্ষাটো শিক্ষাটো তুমি মেজৰ লোৱা তেতিয়া তাৰ কাৰণেও ভাল হয়, মানে এজন শিক্ষক শিক্ষক হিচাপে শিক্ষা বিভাগত পঢ়াটো এটা মানে যদি শিক্ষক হিচাপে হোৱা তুমি তেতিয়াও তোমাৰ বহুত গুণে লাভ হয়।
হয়, হয়।
আৰু কিবা সুধিব বিচাৰিছা?
হয়, মই মনোবিজ্ঞানটো তেনেকে কৰিম বুলি ভাবি আছোঁ
হয়, হয়, কোৱাচোন
হয়, তাৰপাছত এতিয়া যদি মই তেনেহ'লে চিট পাওঁ তেনেহ'লে নিশ্চয় কৰিম
অ-অ- ঠিক আছে বাৰু চিটটো পাবা পাবই পাবা বাৰু কাৰণ তুমি নবৈ নবৈ পাইছা ন তোম মনোবিজ্ঞানত যদি মই অলপ মানে তোমাক কথা- চথা পাতি দিওঁ ছাৰহঁতৰ লগত তেতিয়া তুমি চিটটো পাবও পাৰা
হয়। আৰু মই যদি এতিয়া সোনকালে ধৰক কিবা এটা কৰিব বিচাৰিলে
উম! উম!
অ ধৰ পঢ়াৰ লগতে আৰু কিবা তেনেকে কৰিব বিচাৰিলে কি কৰিলে ভাল হ'ব?
পঢ়াৰ লগতে তুমি তোমাৰ হাতৰ কাম কিবা আছে নেকি?
তাকে ছবি- তবি আঁকো।
ছবি- তবি আঁকা ন
হয়, আৰু লগতে মোৰ কিতাপ পঢ়িও ভাল লাগে।
ছবি কবাত শিকিছিলা?
নহয়, মই নিজেই আঁকিব পাৰো আৰু
মানে মোবাইলত চাই আকা ন, অ পিছে তুমি কি কি ছবি আঁকি ভালপোৱা?
ছবি মই সকলো ধৰণৰে ছবি আঁকো
অ এ তোমাৰ মানে এনেই মানুহৰ-চানোহৰ ছবি আঁকিব পাৰা নেকি?
হয়, হয়, মই আঁকো।
অ অ পিছে তোমাৰ এনেকা ছবিবিলাক মানে কিনা কিনা-বেচা হয় নে, নে তুমি ঘৰতে থাকা ঘৰতে থোৱা
হয়, কিনা-বেচা হয় বাৰু
অহ- যদি কিনা-বেচা হয় মানে মোৰ লগত তুমি যোগাযোগ কৰিব বিচাৰিবা বিচাৰা যদি পাৰিব পাৰা
কৰোঁ তেনেকে এতিয়ালৈকে মই ইমান গ্ৰাহক মানে তেনেকে পোৱা নাই।
অ যদি মোৰ লগত মানে তুমি যদি যোগাযোগ কৰিব বিচাৰা মোৰ মানে বহুত বহুত গুণেই চিনাকি আছে মে ল'ৰা
হয়। হয়, আপুনি মোক এনেকে অলপ গ্ৰাহক যদি বিচাৰি দিয়ে তেনে মোৰ কাৰণেও ভাল হ'ব।
ঠিকে আছে বাৰু মই বাৰু তোমাক সেইটো চেষ্টা কৰিম বিচাৰ চাই দিবলৈ কাৰণ তুমি এজনী মেধাৱী ছাত্ৰ হিচাপে মোৰ ভাল লাগিছে।
হয়
সে তোমাৰ এতিয়া এডমিশ্যনৰ এডমিশ্যনৰ লৈ কেনেকোৱা হৈ আছে
কি কলে
এডমিশ্যনক লৈ এতিয়া কেনেকোৱা মানে তোমাৰ ঘৰত চলি আছে হেৰি ভয় খাইছা নেকি তুমি
এ অলপতো ভয় আছে চিট পোৱা নোপোৱাক লৈ বহুত খিনি কথা আহি পৰে
উম উম সেইটো হয় বাৰু চিট বাৰু তুমি মমতেটো পাব লাগে বাৰু
হয়
কাৰণ তুমি কষ্ট কৰিছা তেতিয়া ইমানখিনি কষ্ট কৰিছা এতিয়া ছিটটো পাব লাগে বাৰু
হয়
উম উম এ তোমাৰ এতিয়া বছৰ কিমান হ'ল
মোৰ এতিয়া আপোনাৰ পোন্ধৰ বছৰ
পোন্ধৰ বছৰ ন
হয় হয়
তুমি মানে তুমি চাৰে সোতৰত মানে পাছ কৰিছা ন হায়াৰ ছেকেণ্ডেৰী অহ মেটিক পচে কি মেট্ৰিক তোমাৰ কি কিহত কিমান বছৰত পাছ কৰিলা?
মেট্ৰিক আপোনাৰ ষোল্লত
অঁ অঁ ঠিকে আছে বাৰু তোমাৰ ইলে ইলেভেনৰ পৰা টুৱেল্ভলৈ আহোঁতে কিমান শতাংশ আছিলে নম্বৰ।
মোৰ অ মোৰ তেতিয়া আপোনাৰ পয়সত্তৰ আছিলে? হয় তেতিয়া মোৰ মনোবিজ্ঞান নাছিল। চিলে
নাছিলে ন,
হয়
অঁ অঁ ঠিকে আছে বাৰানে তুমি বা টুৱেল্ভত লৈছা ন মনোবিজ্ঞান
হয় হয়।
ঠিকে আছে বাৰু বাকী তোমাৰ? পিছলৈ কি ক মন আছে মানে এনেই সপোন
পিছলে মই ডিগ্ৰীটো কমপ্লিট কৰাৰ পাছত যদিহে মনোবিজ্ঞানত ছিট পাওঁ তেনে মনোবৈজ্ঞানিক হোৱাৰ ইচ্ছা আছে
ভাল কথা বাৰুঁ বহুত ভাল কথা ভাবিছা।
হয়।
পিছে তোমাৰ যদি মনোবিজ্ঞানত যদি পিছৰে যদি কৰিব মন নাযায়। তেতিয়াহ'লে তুমি কি কৰিব কি কৰিব বিচাৰিবা এনে
মনোবিজ্ঞান কৰিব মন নগলে মোৰ আপোনাৰ শিক্ষাৰ ওপৰত তটো এবাৰ কৰি চাম।
উম উম মানে তুমি মাইনৰ মানে শিক্ষা ল'বা ন
হয় হয় মই শিক্ষা লম।
উম উম ঠিকে আছে বাৰু ভাল কথাহে পিছে তোমাৰ এনেকুৱা তোমাৰ মানে। সেনা বাহিনীত যোগদণ কৰা এনেকুৱা ইচ্ছা নাই নেকি?
হয় তেনেকৈ ইচ্ছা বুলিকে মই এতিয়ালৈকে বাৰু কৰি চোৱা নাই। এনে হয় এনে মই হয় হয় হয়।
উম উম।
এনে মই তাতে যদি কৰিবলৈ বিচাৰো চাগে সেইটো মোৰ এটা নতুন অভিজ্ঞতা হ'ব।
উ মানে তোমাৰ মই কিহৰ কাৰণে গ'লো মানে মনোবিজ্ঞান মনোবিজ্ঞান বিভাগ টো মানে স সেনা বাহিনীটো বহুত ফালৰ পৰা দৌৰী হয়।
হয়।
সেইকাৰণে তোমাক কথাটো ক'লোঁ। হ'ব দিয়া তেনেহলে মইও অলপ মানে ব্যস্ত আছিলোঁ। ৰাখিছো দিয়া উম উম উম উম হ'ব দিয়া উম।